হেল্ল'
অ', কি কৰিছা?
হেল্ল'
হেল্ল'
হেল্লো'
হেল্লো, শুনি অ শুনিছো। কি কৰিছা?
এনেই আছো। তুমি? এনেই আছোঁ মই, তুমি কি কৰিছা? হেল্লো'।
শুনিছা নাই?
হেল্লো'।
শুনিছা নাই?
অ' শুনিছোঁ কোৱা।
ভাত পানী খালা?
নাই, তুমি খালা নে নাই?
নাই খোৱা।
অঁ, এই বনাই আছে আমাৰ। হেই এতিয়া বহি আছো এনেই বাৰাণ্ডাত ইমান গৰম পৰিছে কাৰণে।
অ তাকে বাকী আজিকালি ব্যস্ত আছা নেকি?
তেনেকেতো ব্যস্তটো বাৰু নাই বৰ্তমান কিন্তু মানে আছোঁ অলপ চলপ মানে - এই মোৰ ডেন্সৰ মানে নাচৰ ক্লাছ চলি আছে, তাতে যাওঁ। আবেলি আবেলি। তেনেকুৱা পাঁচটা মানত থাকে, তেনেকে যাওঁ আৰু। এতিয়াতো গৰম বন্ধয়ে চলি আছে ধৰা।
অ তাকে আ আগষ্টৰ পৰাহে কলেজবোৰ খুলিব ধৰা।
উম উম সেইটোৱে টো আগষ্টৰ পৰা খুলিব চবৰে।
আগষ্টৰ পৰা কলেজবোৰ খুলিব।
উম, আগষ্টৰ পৰা। তোমালোকৰ?
আমাৰো আগষ্ট মাহৰ পৰাই খুলিব, তেতিয়াৰ পৰাই নতুন চেচনবোৰ আৰম্ভ হব।
অঁ সেইটোৱেতো মানে থাৰ্ড চেমিষ্টাৰ আৰম্ভ হ'ব আৰু। হেল্লো'।
অ শুনি আছো কৈ যোৱা।
তেতিয়াৰ পৰাই থাৰ্ট চেমিষ্টাৰ তাকেতো নতুন চেচন আৰম্ভ হ'ব।
বিষয়বস্তুবিলাকো চেঞ্জ হ'ব। অলপ অলপ সলনি হ'ব।
অ বুইছো।
মানে ধৰা আগতকে বহুত - টান মানে আগতকে অলপ টান হ'ব যেন পাইছোঁ আৰু বস্তুবিলাক।
হু হু বুইছো, এনে এনে বন্ধ থাক- কোতে প্ৰথমতে ভাল লাগে কিন্তু বেছি দিন ঘৰত থাকিলেও অলপ বিৰক্তি লাগে।
অ সেইটোৱেতো মানে লাগে অলপ চলপ এতিয়া এনেই থাকা হয় মানে এনেই থকা যেন হয় যে ঘৰত। সেইটো কাৰণে অলপমান বি বিৰক্তি লাগে বাৰু। সেই গাঁৱৰ মানে এ- তিয়া ধৰা আমি ধৰা টাউনত থাকোঁ যে তেনেকে এতিয়া মানে সেই গৰম বন্ধ বা তেনেকুৱা হ'লে আমি গাঁৱৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ অলপ মিছ কৰা যায় আৰু যিবিলাক গাঁৱত থাকে সি তেওঁলোকৰ কাৰণে ভাল আৰু পূৰা
অ মানে এতিয়া তোমালোক গাঁৱৰ ঘৰত আছা
এতিয়া বৰ্তমান নাই কিন্তু যামহে
আচ্ছা আচ্ছা অ তোমাৰ গাঁওৰ ঘৰত থাকি কেনেকুৱা লাগে বাৰু
উম সেইটোৱেতো বহুত ভাল লাগে সকলোৰে ভাল লাগে গাঁৱত থাকেনো কাৰ বেয়া লাগে ধৰা এতিয়া চহৰৰ যিটো হুল স্থূল থাকে তেনেকুৱা মানে গাঁৱতো নাথাকে তেনেকুৱা ধৰা গাড়ী মট ৰ এইবিলাক নাথাকে আৰু মানে পুৱাৰ পৰা তোমাৰ চৰাই চিৰিকটিৰ মাত শুনিব পবা ৰাতি পুৱাই গৰুবিলাক পথাৰলৈ লৈ যায় মানে গৰুৱে এৰাল দি দিয়ে ৰাতিপুৱা তাৰপিছত আৰু চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া ন চাৰিওফালে সেউজীয়া সেউজীয়া সেইকাৰণে একদম ফ্ৰেছ ফ্ৰেছ লাগি যায় ফ্ৰেছ আৱ ফ্ৰেছ হাৱাটো আছে নহয় ফ্ৰেজ বতাহ পাই ভাল লাগে আৰু সেইকাৰণে
অ গাঁৱৰ পৰিৱেশটোৱে এটা মানে বেলেগ হৈ পৰে
উম তাকেতো তোমাক কেনেকুৱা লাগে
মোৰো ভাল লাগে ধৰা ইমান শান্ত সুস্থ শান্ত হৈ থাকে পৰিৱেশটো আৰু চাৰিওফালে সেউজ জীয়াই মানে মনটো বহুত ফ্ৰেছ হৈ থাকে মোৰো ধৰা
অ আৰু আৰু মানে কি জানানে তোমাৰ সন্ধিয়াপৰত ওলাই গৈ ভাল লাগে চববিলাক ওলাই আহে যে গাঁৱৰ মানুহ খোজকাঢ়িবই হওক বা এনেই আৰু আবে খোজ কাঢ়িব আহে অলপ ৰাস্তাই ৰাস্তাইতো ভাল লাগে আৰু
উম তোমালোকৰ গাঁৱত সত্ৰ আছে নে
অ আছে এখন মানে বহুত মানে পুৰণি সত্ৰ এখন আছে য'ত মানে কি বুলি কয় বহুত ধুনীয়া মানে ধুনীয়া লাগে যি এতিয়া তোমাৰ ধৰা গুৰুজনাৰ তিথি আহে বা তোমাৰ জন্ম জয় ন্তী বিলাক আহে তেতিয়া মানে সত্ৰত নাম প্ৰসংগ হয় বহুত ভাল লাগে আৰু সত্ৰৰ পৰিৱেশটো
অ শুনিছো বাৰু অ কিন্তু ভালদৰে একো নাজান জানো অ
অ অ মানে এতিয়া সত্ৰ কি কৈছা
আৰু সত্ৰৰ সাংস্কৃতি কেনেকুৱা
মানে তাৰে তো তাকে ক'ব খুজিছিলো তোমাক যে সত্ৰ সংস্কৃতি মানে বহুত ধুনীয়া হয় তাতে মানে ধৰা অকল পূজা বা ধৰা তোমাক আহ এই ধ কি বুলি ক'ম এতিয়া শৰাই আগবঢ়োৱা সেইটোয়ে নহয় মানে এ ধৰা তাতে আমাৰ গোটেই গাঁওখৰে ধৰ্ম বা ঐতিহ্য সামাজিক জীৱনৰ এটা মানে গুৰুত্বপূৰ্ণ অং অংশ বুলি আমি ধৰোঁ আৰু গোটেই মানে মানুহে আৰু মানে যাতে এতিয়া আমাৰ টো সত্ৰৰ বিষয়ে ক'ব গ'লে এতিয়া মহা পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই এইবিলাক সত্ৰ মানে প্ৰতিষ্ঠা হৈ আহিছে তেতিয়াই সত্ৰৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল
তেওঁলোকে এতিয়া মানুহক ভক্তি শান্তি লগতে মানে কিছুমান ধৰা আহ শি শিক্ষা দিছিল যে মানে আদৰ্শ দিছিল যে সত্ৰবোৰত কি কি হ'ব বা কি কি নহয়। কেনেকুৱাকে সত্ৰখন চলে তাক কেনেকে আমি উপাসনা বা নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব মানে কি মনৰ ভাৱেৰে একদম পুঁজি ব পাৰো, তেনেকুৱা ধৰণ তেনেকুৱা ধৰণে মানে আগৰ পৰাই চলি আহিছে আৰু।
অ এইবোৰ বাৰু স্কুলত পঢ়িছিলো অলপ কিন্তু মানে এ এতিয়া বহুত খিনি পাহৰিও গৈছো আৰু ইমান এটা ভালকে জানাও নাছিলো।
অঁ এই নহয় দিয়া এতিয়া মানে ধৰা তেনেকুৱা আমি পৰিৱেশত নাথাকো যে, সেইকাৰণে সত্ৰৰ কথা আমি ইমান ভালকৈ নাজানো।
আচ্ছা। তোমালোকৰ ঘৰৰ মানুহে এনে নিয়মীয়াকৈ সত্ৰলৈ যায় নে?
নিয়মীয়াকৈ যায় বাৰু, মানে ধৰা সপ্তাহতো যায়। কাৰণ নিয়মীয়াকৈ এতিয়া নাম প্ৰসংগ ভাদ মাহত হয় হা। মানে ধৰা বিভিন্ন উৎসৱ পাৰ্বন উপলক্ষে নাম প্ৰসংগ বিলাক হয়। এতিয়া ভাদ মাহত হ'ব, ভাদ মাহ আহি আছে। তাতে গোটেই গাঁৱৰবিলাক মানুহবিলাক আহিব নাম প্ৰসংগ কৰিব। তেনেকুৱা আৰু মানে সদায় যায় বুলি কথা নাই আৰু। যাওঁ এনেকুৱা উৎসৱ পাৰ্বন কিবা হ'লে আৰু।
অহ। আহ তোমাৰ তুমিতো গৈয়ে থাকা মাজে সময়তো সত্ৰলৈ গলে তোমাৰ কেনেকুৱা অনুভৱ হয়?
অঁ মোৰ সত্ৰত গ'লে মোৰ মানে বহুত ভাল লাগে ধৰা এতিয়া গোটেই সংস্কৃতিটোৰ কথা বা আমাৰ নীতি নিয়মবোৰৰ কথা জানিব পাৰোঁ সত্ৰৰ আহ কথাবিলাক জানিব পাৰো, নাম প্ৰসংগও খুব ভাল লাগে মোৰ।
একদম শান্তি পৰিৱেশ এটা অনুভৱ হয় আৰু।
আচ্ছা। এ নাম প্ৰসংগ অ নাম প্ৰসংগ বাৰু নিয়মীয়াকৈ হয়নে?
উম নিয়মীয়াকৈও হয়। মানে বিভি ক'লোৱে নহয় তোমাক, বিভিন্ন উৎসৱ উপলক্ষে হয় আৰু।
অহ অহ।
তেনেকে।
অহ। আজিকালি কম বয়সীয়া ল'ৰা ছোৱালীও অংশগ্ৰহণ কৰে নে? মানে আগতেতো কৰিছিল। আজিকালি কৰে নাই বাৰু?
অঁ মানে ধৰা এতিয়া কিছু এতিয়া চব বিলাক কে মানে ধৰা বহুত আহে। আহ তোমাৰ কিন্তু আগতে বেছি আহিছিল এতিয়া মানে বহুত নাহে। আগতে ধৰা ল'ৰা ছোৱালী বিলাকক শিক্ষা দিছিল এতিয়া চব আৰু নিজৰ কৰ্মৰ ব্যস্ততাৰ মাজতে থাকে।
অ অ ঠিক কৈছা হয় বাৰু কথাটো নোহোৱা নহয়। আৰু আ ইয়াৰ বাহিৰে সত্ৰত আৰু কি কি শিকোৱা হয় বাৰু কিবা শিকোৱা হয় নে বেলেগকে?
সত্ৰত তুমি সত্ৰত তুমি যিবিলাক ধৰা বাদ্যযন্ত্ৰ আ ছে ধৰা আমাৰ আহ সত্ৰীয়া নৃত্যৰ লগত ধৰা যিবিলাক চৰিত্ৰ বা খুল, তাল, বৰগীত এইবিলাক শিকোৱা হয়। আৰু লগতে ভাওঁনা যে ভাওঁনা অংকীয়া ভাওঁনা শংকৰদেৱে ৰচনা কৰা সেইবিলাক শিকোৱা হয়। হয়নে? সৰু ল'ৰা-ছোৱালীৰ পৰা একদম বৃদ্ধ বয়সৰ সকলো মানুহে শিকে আৰু সত্ৰত শিকোৱা হয় আৰু। সত্ৰৰ নিয়মবিলাক অলপ বেলেগ-বেলেগ মানে আমাৰ যিবিলাক নামঘৰ আছে নামঘৰতকে অলপ মানে বেলেগ-বেলেগ হয় আৰু।
অহ, এইটোতো বহুত ভাল কথা ক'ব গ'লে ধৰা উম, আৰু নিজৰ সাংস্কৃতি লগত জড়িত হৈ থাকিবলৈও সুবিধা হয় নহয়নে সকলোৰে।
অ', অ' সেইটোৱেইতো। ঠিকেই মানে ঠিকেই কৈছা বাৰু তুমি এতিয়া আজিকালি বহুতে কেৱল মোবাইল বা ইণ্টাৰনেট ততে ব্যস্ত হৈ থাকে। এই কিন্তু এইবোৰো শিকাটো উচিত আৰু আ-আমাৰ তেতিয়াহে অসমীয়া সংস্কৃতিটো ধৰা অ' মানে জীয়াই ৰাখিব পাৰিম আমি যদিহে মানে সকলোৱে শিক্ষাটো লয় তেনেকুৱা কথা।
অহ, তাৰে পৰিৱেশবোৰ কেনেকুৱা হয় বাৰু এনেই।
তাতে মানে বহুত পৰিষ্কাৰ হা আৰু মানে সত্ৰখনত আমাৰ যিখন সত্ৰ আছে তাতে মানে যিবিলাক সত্ৰখনৰ খূতা আছে মূল খূতাবিলাক সেইবিলাক তুলসী গছৰ হয় মানে আগতে এ মানে, আগতে বহুত পুৰণি সত্ৰ যে সেইকাৰণে মানে তুলসী গছবিলাক যেতিয়া ডাঙৰ হয়। তেনেকুৱা মানে খূটা দিছিল আৰু আগতে তেনেকুৱা, তেতিয়াৰ পৰা এতিয়ালৈ আছে আৰু বৰ্তমানলে।
অহ, আচ্ছা। মোৰ সত্ৰৰ কথা শুনি পেলাইতো এবাৰ যাবলে বহুতেই মন গৈছে মানে।
অহ, ঠিক আছে তুমি আহিবা আমাৰ ইয়ালে তেতিয়া মই তোমাক লৈ যাম। আৰু লগতে তুমি যাব পাৰা এয়া বৰদোৱা যাব পাৰা। যদি তোমাৰ মানে ওচৰতে হয় বা ভাল লাগে তাতেতো বনাইছেও নতুনকে। আৱিৰ্ভাৱ ক্ষেত্ৰখন। তেতিয়াও চাই আহিব পাৰা।
অহ, গৈছোঁ। ঠিকে আছে তেন্তে তোমাৰ লগত মানে এনেই বোলো ব্যস্ত নাই কাৰণে ফোন এটা কৰিলোঁ কথা পাতোঁ অলপ।
অ', অ' ভালে কৰিলা বাৰু, কিছু কথা জানিলাও নতুন নতুন।
উম', উম' সেইটোৱে। ঠিকে আছে তেন্তে ৰাখিছোঁ দিয়া।
অহ', অহ' হ'ব দিয়া।